হয়
পাইচো শুনা আপোনাৰ
হয় হয় মই শুনিছো বাৰু দেই কি কৰি আছে
এ মই আপোনাৰ হেৰি আহিছিলো এতিয়া আপোনাৰ এই দোকান এখনলৈ আহিছিলো দোকান এখনলৈ আহিছিলো
হয় হয় আপুনি আজি আপোনাৰ কলেজত যোৱা নাই নেকি
ন আমাৰ গৰমৰ বন্ধ দিছেটো
অ গ্ৰীষ্মকালীন বন্ধ ন হয় হয় গ্ৰী গ্ৰীষ্মকালীন বন্ধ হয় হয় বাকী এতিয়া দোকানলে গৈ আছে
দোকানতে আছো মই মানে এই আমাৰ ঘৰৰ মানে শুনিছে
চব শুনি আছো কৈ থাকক
হয় মানে আমাৰ ঘৰৰ মানে এই লাইট এ এটা বেয়া হৈছে বুজছে এই লাইটটো মানে লাইট টো এশটা খুলিলো
হয়
লাইটটো খোলাৰ পিছত লাইটটোৰ ওপৰত পৰীক্ষা কৰিলো দেখিলো কি লাইটটো ভালেই হৈ আছে মানে ৱাৰডালহে বেয়া
অ আচ্ছা আচ্ছা এতিয়া ওৱাৰ আনিব গৈ আছে মানে
হয় ৱাৰ্ডলো আনিলো কাহিনীটো শুনক ৱাডালটো আনিলো আনি পেলাই ৱাডালো লগালো
হয়
তাৰ পিছতো দেখিলো যে তেতিয়া ভাল নহয় আৰে কি হল
হয়
তাৰ পিছত আৰু এনেকে মানুহ এটা মাতিলো বুজিছে বিদ্যুৎ ভাল কৰা তাৰ বিদ্যুৎ বিভাগৰ পৰা
হয় হয় হয় বিদ্যুৎ বিভাগৰ হয়
হয় তাৰপিছত আও প্ৰব্লেমটো হ'ল অসুবিধাটো আপোনাৰ বৰ্ডখনতহে আছে মানে বুজিছে মই এনে এনেই কষ্ট কৰিলো
অ বৰ্টখনতে আছে মানে ৱাৰ চোৱাৰ কিবা নিগনিয়ে কুটিলে নেকি
নিগনি নহয় মানে আপোনাৰ এই লাইটৰ মানে লাইট মানে চুইচটো যে সেই চুইচত মানে দু টা হেৰি থাকে নদবুল থাকে
হয় হয় হয়
হয় এটা নটবোল মানে পচি গ'ল আপোনাৰ
অ আচ্ছা আচ্ছা নটবল পচি গ'ল ন
হয় সেইকাৰণে আপোনাৰ ৱায়াৰটো মানে লুজ হৈ গ'ল
অ এতিয়া কি কৰিব পিছে
এতিয়া মই এটো কাম কৰি আছো চুইচ নতুন এটা চুইচ আনিবলৈ।
হয়।
মানে আপোনাৰ মানে এক্সট্ৰাকৈ সেয়াৰ মানে নট নোপায় মানে বুজিছে চুইচৰ লগতেহে পায়।
অ', এক্সট্ৰাকে নাপায় নেকি অ', হয়। হয় হয় হয়। এতিয়া চুইচ আনিবলৈ গৈ আছে ন কিমান দূৰ আপোনাৰ পৰা তালৈ দোকানলৈ?
দোকানৰ পৰা আপোনাৰ চাৰি কিলোমিটাৰ মান হ'ব।
অঁ', চাৰি কিলোমিটাৰমান হ'ব ন। আহ।
অ', খোজকাঢ়ি গৈ আছে এতিয়া?
নাই মই আপোনাৰ স্কুটিত গৈ আছো।
অ', স্কুটিত গৈ আছে ন?
হয় আকৌ সেইদিনাখন আকৌ স্কুটিৰো ব্ৰেকডাল বেয়া হল।
অ', আচ্ছা, আচ্ছা, স্কুটি খনো বেয়া হ'ল নেকি?
হয় হয়, এই মানে কি হয় জানে এই স্কুটি স্কুটি আমি যে বাহিৰত যে থৈ দিওঁ বৰষুত ভিজে যে
অ', অ'।
বা বা আমি ধৰক স্কুটি খন ধুবলৈ পানী চানী মাৰো যে।
হয়।
মানে এই এক্সলিটাৰ ডালত মানে পানী সোমাই যায়।
অ', আচ্ছা আচ্ছা আচ্ছা।
সেইকাৰণে এক্সলেটাৰদাল মানে আপুনি বাহিৰত হলেও ভিজিলেও একো নহয় মানে আপুনি থোঙা এটা মানে মানে চাইডত মিৰিয়াই থব লাগে, এক্সিলেটৰদালত মানে ভিতৰত পানী সোমাই বুজিছে।
অ', হয় হয় হয়।
সেইকাৰণে মানে এইটো এনেকুৱা হয় বেয়া হয়।
অ', এতিয়া হেৰি মেকানিক এজনৰ তাক লৈ যাব বোলো, আপোনালোকৰ ওচৰত নাই নেকি এনেকবা গেৰেজ চেৰেজ?
হয় আছে, মই ভাল কৰিলো আৰু সেইটো।
অ', ভাল কৰিলে ন, হয় হয়। মানে বিপদত তে মানে আপোনালোকৰ চব চব বস্তুৱে বেয়া হৈছে ন, বিপদ হলে চব একেলগে পায় মানে।
হয় হয় নিশ্চয় নিশ্চয়, আপোনালোকৰ খবৰ ভালনে?
আমাৰ বৰ্তমান সকলোৰে ভাল বাৰু, আমাৰ আপোনাৰ ভাইটি এটা বুজিছে চাকৰি পালে নহয় বুজিছে।
কিহত পালে?
আপোনাৰ মানে চাকৰিতটো এতিয়াও হোৱা নাই, আপোনাৰ সৰু সৰু হৈ আছে আপোনাৰ।
তেওঁ আপোনাৰ নেভিত পালে বুজিছে।
বাহ', হয় নেকি?
হয় হয়, এটা পৰীক্ষাত পাছ কৰিলে, আপোনাৰ আৰু এটা আছে বাৰু। আৰু আপোনাৰ
পাচ কৰিব দিয়ক।
হয় হয়, সেইটোৱে আৰু। হয় হয়, আপুনি বজাৰত আছে যে আপোনাৰ সেইকাৰণে বহুত চিঞৰ বাখৰ চলি আছে চাগে ন, দোকানলৈ গৈ আছে যে।
হয় হয়।
হয় হয় হয়।
হেৰি নহয় আপোনালোকৰ কি খেতি কৰিছে এইবাৰ?
আমাৰ আপোনাৰ আমাতো পাহাৰীয়া এলেকা হয়। আমাৰ আপোনাৰ জুম খেতি কৰিছে।
জুম খেতি।
হয় হয়, তাৰ পাছত আপোনাৰ আমাৰ কুঁহিয়াৰ ৰুইছে।
হয়।
বুজিছে আমাৰ অলপ মানে দৰ অলপ মানে হেৰি এনেকে তললৈ দৰুৱা মাটি অলপ আছে।
তাত আমাৰ মানে কুঁহিয়াৰ ৰুইছে। কুঁহিয়াৰ আপোনাৰ দুবিঘামান মাটি হ'ব কুঁহিয়াৰ কৰিছোঁ, তাৰ পৰা আমি মিঠৈ বনাওঁ। ৰহীটো উলিয়াও উলিয়াই পেলাই আমি সেয়া বিক্ৰো আৰু
হয়।
এ সেনেকে আৰু চলিও আৰু এনেকে টুক টাক কৰি আৰু বুইছে।
ঠিকেই সেনেকে কৰিব লাগিব দিয়চোন।
হয় হয় উপায় নাই এতিয়া সেনেকে চলিব লাগিব আৰু আমি এতিয়া যিহেতু কাম বন কৰি খাওঁ দিয়কচোন আৰু আৰু মানে আমাৰ যোনটো ভাইটি
হয়।
তাক মানে পঢ়াওঁতে কৰোতে আমাৰ বহুত পইচা গুচি গ'ল বুইছে। সেনেকে মানে তাক পঢ়াই আছো আৰু আমি।
হয় হয় দিয়ক ভগৱানৰ ওপৰত বিশ্বাস ৰাখক।
হয় হয়, হয় হয় হয়। সেইটোৱে আৰু আপোনাৰ কেতিয়া সফল হয় আও।
আপোনালোকৰ মাৰ ভৰিখন বোলে ভাঙিছিলে?
হয় হয় ভাঙিছিলে বোলো তেওঁ ভৰিখন। তেখেতে আপোনাৰ মানে আমাৰ গৰু এজনী আছে বুইছে গৰুজনী পথাৰত আছিলে। নতুনকে আপোনাৰ পোৱালি এটা হৈছিলে, তাৰ পাছত আপোনাৰ সেই পোৱালিটো চিঞৰি আছিলে পোৱালি তৌ ক'ত আছে বুলি কৈ চাবলৈ যাওঁতে আপোনাৰ বৰষুণ দি আছিলে। খেলাই পৰি আছিলে জেগাডোখৰ অলপ, তাতে আপোনাৰ মানে শ্লিপ খাই তেওঁ পৰিলে গম পাইছে।
থেৎত তেৰিকা।
এতিয়া আপোনাৰ ভৰি খন ভাঙিলে ভাঙিলে মানে আপোনাৰ প্লাষ্টাৰ চ্লাচ প্লাষ্টাৰ কৰি আনিলে।
হয়।
তেনেকে অলপ অলপ এতিয়া খোজকাঢ়িব পাৰা হৈছে আৰু তেখেতৰ মানে আৰু এটা প্ৰব্লেম হৈ আছে এনেকুৱা মাথাত যে কিবা টিউমাৰ বনি গৈছে এনেকে গোল হৈ
এইটো আপুনি ভাল এজন ডাক্তৰ দেখাব লাগে অৱশ্যে।
হয় হয় সেইটো আপোনাক অপাৰচন কৰিব লাগিব বুলি কৈছে বুইছে, এতিয়া মানে পইচা প্ৰব্লেম কাৰণে সেইখিন কৰা নাই এতিয়াও।
হয় মানে বেমাৰতটো আপুনি বেছি নোহোৱাৰ আপত্তি আপুনি ডক্তৰক দেখাই দিব লাগে বুইছে।
অৱ। সেইটোও হয় বাৰু হয় বাৰু। এতিয়া আমি ভাবিছো, এবাৰ চাগে সেইটো চাব লাগিব, বুজিছে? মানে কি কবা আৰু ঘৰত মানে বহুত ইটোৰ প্ৰব্লেম হয়, সিটোৰ হয় আপোনাৰ সেয়া মানে ঠিক কৰি থাকো যায় আৰু।
চবৰে বুজিছে, চবৰে হয় বুজিছে, চবৰে হয়।
হয়-হয়-হয়-হয়-হয় উপায় নোহোৱা হৈ গৈছে গৈ মানে
হয়-হয়
হয়। মই মাথাই বেয়া হৈ যায় এইবোৰ। কিহৰ খেতি কৰিছে আপোনালোকে?
এই তিঁয়হৰ যে পানীলাউ খেতি কৰা কথা যে মই আপোনাক কৈছিলো সেয়া যে আপোনাৰ মানে গুটি যে পচাইছিলো গিলাছত
হয়।
মেম আমি গিলাচ কিনি আনিছিলো চল্লিশ টকা দি। এই যে আপোনাৰ পানী খোৱা গিলাচ চল্লিশ চল্লিশ টকাত আপোনাৰ পঞ্চাছটা পায়। যসেয়া কিনি আনিছো আপোনাৰ পুলি মানে যে গুটি যে পচাইছিলো এয়া গুটি এতিয়া পচি পেলাই পুলি হৈ গৈছে।
হয়-হয়-হয়। পুলি হৈছে নেকি? এতিয়া ৰুইছে ৰুলে নে নাই?
নাই ৰুৱা, অলপ ডাঙৰ হ'ব দিছো আপুনি মাজে সময় আহিলে চাই যাব চোন।
হ'ব-হ'ব নিশ্চয় চাম গৈ
কি ধুনীয়া হৈছে আপুনি পুলিকেইটা চালে আপোনাৰ মৰম লাগি যাব।
অ, হয়-হয়-হয়। পানীলাও ৰুলে নে কি?
নাই পানীলাও-চানীলাও একো ৰুৱা নাই বাৰু মই খেতিত মানে জই হেতালিখন যে দিলো
হয়।
সেয়াই মই ৰাতিপুৱা-ৰাতিপুৱা যায় পেলাই মানে তাত মানে গাত এটা খান্ধো গে
অঁ! হয়।
অলপমান গাতটো খান্ধি পেলাই তাত মই এতিয়া আপোনাৰ এ তাত জংঘল যে জ্বলাইছিলো যে সাৰ সোপা আছিলে
হয়।
সেই সাৰ সোপা মানে মই গাত পেলাই দিলো, অলপ-অলপকৈ। হয় এইটো মানে এটা সাৰ হৈছে যিটো জৈৱিক সাৰ। মইতো আপোনাৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোৱেই।
হয়।
সেইকাৰণে তাৰপাছত আৰু এতিয়া মই গোবৰ শুকান গোবৰ
হয়-হয়-হয়
শুকান গোবৰটো দিম, তাৰ পিছত কেঁচু সাৰটো দিম।
হয়।
হৈছে
হয়-হয়-হয়।
এনেকে আৰু মই প্ৰস্তুতি চলাই আছো লাহে-লাহে।
হয়-হয়। যদি ভালকে হয় আপোনালোকে সেয়া বিকিলে বিকিবও পাৰিব।
হয়-হয়, আমি বাৰু ঘৰৰ পৰিয়ালৰ খোৱাখিনি খাম আৰু তাৰপিছত যিমানখিনি বাকীখিনি তেখেতক বিক্ৰী কৰি দিম আৰু।
বিক্ৰী কৰি দিব। আপোনালোকৰ ঘৰৰ ওচৰত যিহেতু বজাৰ এখন বহে আৰু তাতে দি দিব পাৰিব আৰু।
এতিয়া চাওক আপুনি, হেদালি এখন বনাবলৈ কিমান বাহ লাগে।
অ হয়, হয় খৰচো আছে দিয়ক আপোনাৰ।
হয়, হয় বাহ কিডাল বাৰু আমি বাৰু বাদে দিছো মানে ফিমটোহে বনাইছো যিহেতু, ইমান বাৰু বাহ ইমান নেলাগিল। বহুত লাগিল হেঁতেন মানে-আমি এয়া হেদালিখনৰ ওপৰত আমি ৰছী কিনি আনিছো বুজিছে।
অ আচ্ছা!
মানে, আমি মানে দামী ৰচিটো কিনি আনিছো। একে বহুত দামী যিটো নাইলনৰ ৰছী, নাইলনৰ
নাইলন ৰছী অ, ৰছী দি পেলাই মানে পেচুৱাই পেচুৱাই দিছে নেকি?
নহয়, নহয় আমিতো হেদালিখনৰ ফ্ৰেমটো বনালো এতিয়া বাঁহেৰে। সেই ৰছী দালি মানে আপোনাৰ মানে ফ্ৰেম কিডাল এনেকে হেৰি কৰি দিম আৰু, ৰছীকেইডাল দি নাইলন ৰছী কেইডাল দি।
অ গম পাইছো দিয়ক, আপুনি দীঘল দীঘল কৰি দিব ধৰি লও তাৰপিছত ইটো চাইডৰ পৰাও দিব দীঘল কৰি মানে, আপোনাৰ ওপৰত মানে জেং-তেং দিয়া নিচিনা মানে ৰছীডালকে দিব আৰু।
হয়, হয়!
অ ভালে বাৰু, এইটো বুদ্ধিও আপোনাৰ বেয়া নহয়। দেখিবও ভাল লাগে, আপোনাৰ বুদ্ধিটো কিন্তু বেয়া নহয় কিন্তু। দেই এইটো বুদ্ধি, আপুনি এইবোৰ ক'ৰ পৰা শিকিলে?
নাই, আমি এইবিলাক মাথা অলপ লগালো আও এনে ভাবি থকাতে হৈ গ'ল আও। পাই গলোঁ।
হয়, হয়, হয়, অ! ভালে কৰিছে বাৰু দেই! এইবোৰ হয়, হয়, হয়!
সেই গাড়ীখন চলাই নেকি আপুনি? হেল্ল'